নমস্কাৰ।
দিনৰ মূৰত কি কৰি আছা?
নাই এনেই ভাত খেটা বহিছিলো।
অ' ভাত কিহে খালা।
ভাত তোমাৰ ভেন্দি আলু ভাজি আছিলে। তাৰ তোমাৰ নেমু দালি দাইল।
অ' ভাত আমাৰ খাব হোৱা নাই বৰ্তমান আমাৰ প্ৰতিবাৰে দেৰি হয় মানে দহটা চাৰে দহটা সমান মানত খাব। কৰা হয় আমাৰ।
আচ্ছা, বাকী ভাল নাই।
ভাল অ' এতিয়া কৰি আছা কি তুমি? পঢ়া-শুনা, কিবা
পঢ়া-শুনা বি এছ চি ফৰ্থ চেমত আছো। ফথ, ষান্মাসিকত চতুৰ্থ ষান্মাসিক তাত আছো, তোমাৰ আহ উম, উম। অন্তিমটো, পৰীক্ষা দি পেলাই শেষ হৈছে এতিয়া।
চতুৰ্থ ষন্মাসিষকৰ ন?
হয়, হয়।
কিবা তুমি পাৰ্ট টাইম জব-চব কৰিছা নাই? এনে ইনকামৰ কাৰণে।
অ, উ, উপাৰ্জনৰ কাৰণে পাৰ্ট টাইম জব টিউচন কৰো কেতিয়াবা, কেতিয়াবা অনলাইন ডাটা এন্ট্ৰি কামো কৰো।
অ, বহুত ঠিকে আছে বহুত ভাল লাগিছে শুনি।
উম, বাকী এই ইণ্টাৰ্ণশ্বিপো এটা কৰি আছো বাৰু।
অ, অ, ইণ্টাৰ্ণশ্বিপ, ইণ্টাৰ্ণশ্বিপটো থাক যিয়ে নহওঁক কলেজত, এতিয়া কম্পালচাৰি কৰি দিলে, তাৰ পৰাটো বহুত এক্স পিৰিয়েঞ্চ হয় ন, এটা কামৰ জবৰ কাৰণে।
উ, বহুত এক্সপিৰিয়েন্ঞ্চ হয়, সেই কাৰণে এ আমাৰ নিওকে, যোনটো এইচ অ ডি হৈছে ন এই এই নাই বাৰু, নতুন কলেজত এই ইণ্টাৰ্ণচিপ কৰিবলৈ গলে
কত কৰি আছা?
মই মানে ৱাটাৰ এনালাইচিস কৰি আছো। পানীত কি পদাৰ্থ থাকে, কেনেকুৱা পানী খালে কি হয় কেনেকুৱা পানী খাব লাগে, কোনটো ভাল, কোনটো বেয়া, মানে আমাৰ ওচৰে-পাজৰে যিমান কলেজৰ ওচৰৰে-পাজৰে যিমান মানুহ আছে ন অ, তেওঁলোকৰ ঘৰৰ পৰা পানী, পানী চেম্পেল আনি পেলাই আমি ইয়াত পৰীক্ষা কৰো। উ, পৰীক্ষা কৰো, চব টেষ্ট ইয়াত নকৰে মানে যোনকেইটাই একদম মেক্ৰ লেভেলৰ টেষ্ট হয়, এটমিক লেভেলৰ টেষ্ট হয়। সেইকেইটা এই ইণ্টাৰ্ণশ্বিপৰ দ্বাৰা আমাক শিক পোৱা নহয়, যেনেকে আৰ্ছেনিক টেষ্ট যাৰ কাৰণে কেন ছাৰ হয়, পানীত আৰ্চেনিক বেছি মাত্ৰা থাকিলে মানে কেঞ্চাৰ হয়, সেইটো
অ, অ, অ, এইটো ডাঙৰ-ডাঙৰ লেব ৰিচাৰ্চ এইবিলাকত কৰিব পৰা যাব ন?
অ, সেই
পানীৰ পৰাটো কিমান ভোগ হয় মানুহে খোৱা পানীটো সেইকাৰণে বহুত ভাল পৰিষ্কাৰ কৰি একদম ফিল্টাৰ কৰি ইউজ কৰিব লাগ লাগে ন, কলেৰা বা ধৰি লৈ আমুক বহুত ৰোগ পানীৰ পৰা হোৱা দেখা যায়। সেইটো বহুত ভাল ইণ্টাৰ্ণশ্বিপ তোমালোকে লৈছা বুলি ভাবিছো মই দেই।
অ, মেইনলি আমাৰ যোনটো এতিয়া প্ৰব্লেম হৈছে, স্কিনৰ প্ৰব্লেম
হয়, হয়।
আহ, উ, মানুহৰ বেছি বেমাৰ হোৱা। আজি আমি এটা টেষ্ট কৰিছিলোঁ, পি এছ বুলি কয়, তাৰপিন পি এইচ হয়, শুনিছা চাগে। অ, পি এইচ, পি এইচ পৰীক্ষা, অ, পানী পৰীক্ষা কৰে, পি এইচ তোমাৰ অ, বেছি হলে মানে তোমাৰ মানে পি এইচৰ চছেভেনৰ এবভ থাকিলে মানে তোমাৰ পানীটো খাবলৈ ভাল, উম, উম, মানে ছিক্স পইন্ট ফাইফ
হাতৰ ওচৰা ওচৰি থাকিলে বুলি শুনিছোঁ মই, পি এইছৰ কথা।
অ', সেইটোৱে ছিক্স পইণ্ট ফাইভৰ পৰা এইটৰ লৈকে থাকিলে মানে পি এইচ টো পানীটো খাবলৈ ভাল হয় তাৰপিছত তোমাৰ এতিয়া আমি পি এইচ মেইনটেইন কৰি ৰাখিব লাগিব। তাৰিছত কিছুমানৰ যেনিবা পিএইচ টো কম ওলালে এতিয়া তুমি কি কৰিবা, পানীটো? বাকি চব ভাল আছে কিন্তু পি এইচ টো ছিক্স পইণ্ট ফাইভাৰ লেছ।
সেই পানীটো খাব নোৱাৰি ন এইটো এচিডিক মানে একদম তেনেকুৱা হৈ যায় অলপ।
তুমি মানে ৰেগুলাৰলি ড্ৰিংক কৰিব নোৱাৰা কেতিয়াবা ড্ৰিং কৰিব পাৰা।
অ', অ',
সেইকাৰণে তুমি কেইটামান ষ্টেপ লব লাগিব যেনিবা তুমি এ তুমি এক লিটাৰ পানীত অ'ক ছ'ডা দিলা- ছ'ডা মানে মানে এক- চামুচতকৈ কম মানে অকমান ছ'ডা দি পেলাই তুমি এচিডিটিটো কম পৰিব পাৰা। মানে এচিডিক যোনটো হয় পি এইচ টো অলপ বঢ়াই দিব পাৰা, মানে অমলৰ পৰা সাৰলৈ কনভাৰ্ট কৰিব পাৰা বুজিছা নাই?
হয় বুজিছোঁ কোৱা কৈ থাকা তুমি
তাৰ পিছত তুমি অ', পিউৰিফিকেশ্যনো ব্যৱহাৰ কৰিব পাৰা। আজিকালি প্ৰায় যেনেকুৱা এইটো আৰু উইথ এল কাইলি বুলি এটা পাৰে এল কাইলি আৰু তাত মানে তোমাৰ এচিডিক পানীটো তোমাৰ বেছি গল কনভাৰ্ট কৰো উম, কনভাৰ্ট কৰে। বাকী এয়াই কৰি আছোঁ কেতিয়াবা
ফ্ৰিলানসিং কৰা ন?
অ', ফ্ৰিলান্সিং কৰোঁ, মেইনলি ডাটা এণ্ট্ৰি থাকে তোমাৰ অনলাইন ফৰ্ম ফিলপ ফৰ্ম ফিলপ
অ', অ', ময়ো তেনেকে মানে ফাৰ্ম আছে ঘৰত ফাৰ্মত লাগি আছোঁ ব্ৰইলাৰ কোম্পানীৰ হয় তাৰ পৰা তাৰ লগতে সৰু সুৰাকে ভিডিঅ' চিডিঅ ইডিট তেনেকে অলপ ফ্ৰিলান্সিং ও কৰি আছোঁ সৰু সুৰাৰাকে। এটা মানে চাৰি বিশ জীৱিকাৰ এটাৰ হ, উলিয়াই আছোঁ পাৰ্ট টাইম কে আজিকালি মানে এনেকে ষ্টুডেন্ট ছাত্ৰ ছাত্ৰী বিলাকে মানে নিজৰ জীৱিকা উৎপাজন কৰিবলৈ তেওঁলোকে লাজেই কৰে এটা কাম কৰিবলৈ বুলি।
হয় হয় হয় সেইটো সঁচা কথা বাৰু।
বেৰজগাৰ হৈ ঘৰতে লাগিলে বগি থাকিব কিন্তু এটা কাম কৰিবলৈ উঠি নাহে বাহিৰলৈ
উম, উঠি নাহিলেওঁ সেইটো কিন্তু বহুত বেয়া কথা
বহুত বেয়া কথা হম তেওঁলোকে ভাবিব সমাজে কি কৰিব কিন্তু সেইটো নহয় নিজৰ টো চাব লাগে নিজে যেনে কেনেকে আগবাঢ়ি যাব পাৰি।
উম, কেনেকে আগবাঢ়ি যাব পাৰি সেইটো মেইনলি চাব লাগে।
হয়গে
উম, অ, আজি ল'ৰা ছোৱালীে বুজিও নাপায় বেছি ছ'চিয়েল মিডিয়া
ছ'চিয়েল মিডিয়াৰ চব ল'ৰা ছোৱালী পুৰা ধৰিলৈ সকলোকে ছ'চিয়েল মিডিয়াই ৰাস কৰি পেলাইছে, সকলোৱে অকল ইনষ্টাগ্ৰামত ৰীলছ স্ক্ৰল কলিং কৰি থাকিব কাম নাই। একো বন নাই, এলেহুৱা হৈ গৈ আছে। চব কামতে এ আই ইউজ কৰিব। কিবা বনাবলৈ হ'লেও।
অ' আজি আজিকালি এই ল'ৰা ছোৱালী বেলাগ কিবা এটা প্ৰশ্ন সুধিলেও সেইকেইটাও নোৱাৰে।
অ, জেনেৰেল সাধাৰণ বিজ্ঞানৰ প্ৰশ্নতটো আগতে
অ'
কিতাপে কিতাপে পঢ়ি সকলোৱে কিমান কৰি আছিলো আজিকালি মোবাইলৰ যুগত। কম সংখ্যক ছাত্ৰ ছাত্ৰীয়ে সুধিলে পাৰে। বাকী কোৱা গৰম কেনেকুৱা দিছে তোমালোকৰ ফালে? আমাৰ ফালেও এইকেইদিন পুৰা গৰম দি আছে। চল্লিশ ডিগ্ৰীত চেলচিয়াছ ত গৈছে তেওঁ উষ্ণতা
হয়। আমাৰ ফালেও গৈছে। থাৰ্টি ছিক্স মান গৈ আছে বাৰু ইমানটো গৰম যোৱা নাই কিন্তু ই থাৰ্টি ছিক্স গলেও মানে ফিলটো বহুত লাগে মানে তুমি ৰ'দত ওলাব নোৱাৰা ৰ'জত ওলালে তুমাৰ চা তুমি মেইনলি জানা নাই ৰ'দে ৰ'দৰ পৰা যোনটো ইউ ভাইট পৰে ন আমাৰ সেইটো স্কিনত স্কিন কেঞ্চাৰ কৰিব পাৰে।
হয় হয়, এইটো বহুত হানিকাৰক স্কিনৰ কাৰণে। ছালৰ ৰোগৰ ছালৰ ৰোগৰ সৃষ্টি হয়, কেঞ্চাৰৰ সৃষ্টি হ'ব।
উম, সেইকাৰণে আমি ওলাওতে মানে চানস্ক্ৰিন যে চানস্ক্ৰিন ব্যৱহাৰ কৰিব লাগে যাতে ইউ ভেলাইটি ডাইৰেক্লি আমাৰ নপৰে।
তুমি গৰম হ'লে মানে তুমি ঘৰৰ ভিতৰত থাকিলেও চান্সক্ৰিমটো মেইনলি ব্যৱহাৰ কৰিব লাগিবই বুইচানে নাই। কিয়নো ইউ বি লাইটৰ অ' ৰশ্মি খিনি ইউৰি ইউৰি ৰশ্মি খিনি তোমাৰ ঘৰৰ অ, ঘৰৰ ভিতৰতো সোমাই কিছুমান কিছু পৰিমামানে ইমানো নোসোমায়। কিছু পৰিমানে সোমায় সেইকাৰণে তুমি কৰিব লাগে।
অ, তুমি যে এতিয়া বি এছ চি কৰি আছিলা তুমি কিবা এন্ট্রেনচ পৰীক্ষা দিছিলা নেকি হাইচেকেন্দেৰি পাছত বা এতিয়াও না কিন্তু চেন্ট্ৰেল এনট্ৰেঞ্চ হৈ আছে কিছুমান তেনেকে
অ, এনট্ৰেন্স মানে দিছিলো চি ইউটি দিছিলো অ' তাৰপিছত জেই ই মেইনচ দিছিলো কিন্তু ইমান ৰিজাল্টটো ভাল নহলে কাৰণে
অ, ইমান ভাল নহ'লে কাৰণে বি এছ চি কৰিব লগা হ'ল অ কিন্তু একো নাই বি এ চিও ভাল হয় বি এচ চিটো বহুত
অ' ইয়াতো কৰি পেলাই তাৰ পৰা তুমি এম এছ চি কৰি নেট প্ৰফেচাৰৰ লাইনত যাব পাৰিবা।
উম, সেইটোৱে।
কিবা তুমি হেৰিয়ৰ এণ্ট্ৰেন্স দিয়া নাই নেকি? চেন্ট্ৰেলৰ যেনেকে ৰেলৱে, এছ এছ চি। এইবিলাকৰ একো এক্সপিৰিয়েঞ্চ কৰা নাই।
অ, ৰেলৱে কিন্তু ৰেলৱে কিন্তু এপ্লাই কৰিছো। কিন্তু এবাৰ এপ্লাই কৰিছিলো কি হ'ল মানে আমাৰ ইয়াৰ পৰা চেণ্টাৰ তিনিশ কিলোমিটাৰ আতৰত পৰিলে, তাহত নগলো। অ, এডি আৰ ই আছাম গভৰমেন্টৰ মই ডি ডি এম ই দিছিলো। ডাইৰেক্টৰ অফ হেল এলিমেন্টৰ কিবা এটা আ
অহ - অহ।
উম, কিন্তু কাতো বহুত গ'ল কাৰণে তাতো মানে পাছ হ'ব নোৱাৰিলো।
তাৰ পিছত এ - এছিব এবাৰ দিছো কিন্তু ৰিজাল অহা নাই।
ৰিজাল্ট অহা নাই ন কেনেকুৱা আশা কৰিছা তুমি?
ইমানো ভাল হোৱা নাছিলে ৰিজাল্ট। মানে পৰীক্ষাতটো ইমানো ভাল হোৱা নাছিলে ৰিজাল্টটো। এইবাৰ মানে এনেই ট্ৰাই কৰি চাইছো, এতিয়া পঢ়ি আছো পঢ়ি পেলাই ভালকে দিম।
ভালকে প্ৰিপেচন কৰা গম পাইছা।
অ, মানে চব চব বস্তু ট্ৰাই কৰি থাকিব লাগে
সকলো তুমি এক্সপিৰিয়েঞ্চটো থাকিলেহে তুমি, মানে পৰীক্ষা দি- দি উৰ্ত্তীণ হ'ব পাৰি ভালকে তেতিয়া
উম,
চব বস্তু মানে তোমাৰ থাকিব লাগে এক্সপিৰেঞ্চ। এইটো দেখিছানে নাই ইৰাণ আৰু আমেৰিকাৰ কেনেকে ৱাৰ হৈ আছে।
অ, ৱাৰটো গোটেই চবতে। কাৰেঞ্চি বা ধৰি লৈ তে একদম পুৰা ফাইনেন্সৰ। কা আৰু কিমানো উথল-পুথল হৈ গৈছে গোটেইখন।
মানে প্ৰভাৱ পৰিছে ৱাৰৰ কাৰণে, প্ৰতিখন দেশতে প্ৰভাৱ পৰিছে।
অ, প্ৰতিখন দেশতহে প্ৰভাৱ পৰিছে।
অ, বন্ধু বাই-বাই দেই মই ভাত খাওগে এতিয়া বাই - বাই।
অ, হ'ব দিয়া। উম,